শুনিছ নে নাই?
অ।
অ এতিয়া দেখোন গৈছে। হেণ্ডছ ফ্ৰী নহয় কাণতে লৈ ক'ব লাগিব আৰু হেৰি, কথাবিলাক ওপৰ ওপৰিকে নকবি।
লিখা আছে ভাত খোৱাৰ কথা কবলৈ আৰু কিবা কিবি সেইবোৰে লিখা আছে।
আৰু তই মোক ফোন কৰাৰ আগতে কৈ দিবি যে মই এতিয়া ফোন কৰিম নহ'লে, বস্তুতটো চ' নহয় ন। অ ৰিং নহয়। গম নাপাবও পাৰো। আৰু এটা কল অ দহ মিনিটৰ পিছত মানে আমি এঘাৰ মিনিট কিমান মানত কাটি দিছো। মানে বাৰ মিনিট হোৱাৰ আগে আগে কাটি দিছো কাৰণ, দহ মিনিটৰ হে পইচাটো সোমাব। আৰু উম্, মানে দুইজন মানুহে কথা পাতোতে পিছ ফালৰ পৰা বৈছি চাউণ্ড বেকগ্ৰাউণ্ডৰ পৰা আহি থাকিব নালাগে মানে।
আৰু ঘৰুৱা ভাষাত কথা পাতিব লাগিব নেকি?
এতিয়া তই মই যেনেকে কথা পাতি আছো তেনেকুৱা ধৰণৰ কথা। খালি বস্তু খিনি মানে কথা পাতোতেনে যিখিনি আমাৰ ইম্পৰ্টেন্ট বস্তু সেই বস্তু বিলাক মানে যিখিনি আমি ইন্টাৰনেটত সাধাৰণতে শ্বেয়াৰ নকৰা যিবোৰ বস্তু সেইবিলাক বস্তু ভোটাৰ আইডি বা আধাৰ নাম্বাৰ এই ধৰণৰ বস্তুবিলাক একাউণ্ট নাম্বাৰ বিলাক এইবিলাক বস্তু মানে পাতিব নালাগে কাৰণ, এইটো এয়াই যিহেতু লৈ ল'ব ন। বস্তুখিনি এইখিনি আমাৰ কেতিয়াবা ক্ষতি হ'বও পাৰে এইবিলাক বস্তু, আৰু এইবিলাক বস্তু যদি শ্বেয়াৰ কৰে তেতিয়াহলে কলটো তাৰে পিছত একচেপট নকৰে। আমি যে কথা পাতি আছো এইখিনি বস্তু চাবমিট কৰিব লাগিব, লাষ্টত চাবমি বুলি আহে। চাবমিট যেতিয়া কৰিম, চাবমিট কৰোতেনে সিহঁতি হেই বস্তুবোৰ চাব যে, পিছফালৰ পৰা বেছি শব্দ আহি আছে নেকি বা, যিখিনি দিব নলগা তথ্য কিবা দিছে নেকি। সেইখিনি বস্তু মানে সিহঁতি চাব। প্ৰত্যেকটো কল কৰাৰ পিছত ছাবমিট কৰিব লাগিব।
আৰু এজন তোলে যেতিয়া মই কল কৰিছো আকৌ ৰিপিট একেজনলে কৰি থাকিব পাৰিম নে? নে বেলেগ বেলেগ নম্বৰত কল কৰিব লাগিব।
নহয় এজন এতিয়া পাঁচটাহে আহিছে এতিয়া এবাৰ কৰাৰ লগে লগে এটা হেৰি গুচিয়ে যাব এটা টাস্ক গ'লেই তাৰমানে। তাৰমানে টোটেল পাঁচটা কৰিব লাগিব এতিয়া প্ৰথমবাৰ তই কৰিছিলি, এতিয়া মই কৰিছো নে তই কৰিছ? মইয়ে কৰিছো এতিয়া। অ এতিয়া তাৰমানে এইটো মোৰ তাস্কৰ পৰা এটা গুচি যাব। তোৰ কেইটা আছে? এতিয়া পিছৰ বাৰ তই মোলে কৰিবলৈ ট্ৰাই কৰিবি মানে, তেতিয়া কি হব তোৰ টাস্কটোৰ পৰা আ হেৰিতো যাব, আৰু তোৰ তাত সেইটো পইচা তটো মানে যিজনে কল কৰে সেইজনৰ তাত দহ টকাকে সোমাই উ এক মিনিটত দহ টকাকে। আৰু যিজনে ৰিচিভ কৰিব সেইজনৰ আশী টকা মান ক পাব। মানে আঠ টকাকে পাব এক মিনিটত। যদি চব ফালৰ পৰা ঠিকে থাকে, তেতিয়াহ'লে সেইটো মানে একচেপ্টেড হৈ যায়।
চাবমিট কৰিলেহে পইচাটো পাব ইনে নাপায়।
মানে ৰেকৰ্ড নিজে নিজে হৈ যাব, সেইটো ওপৰত চাবমিট বুলি এটা অপচন আহে। সেই অপচনটোত চাবমিট বুলি কৰি দিয়াৰ লগে লগে সেইটো সিহঁতে লৈ ল'ব, তাৰপিছত সিহতে এইটো হেৰি কৰিব আৰু চাব আৰু পিছত মানে এনালাইচিছ হ'ব চাগে এতিয়া আজিৰ দিনত মোক যিকেইটা কৰা হৈছে। সেইখিনি বস্তু এতিয়া মানে পেণ্ডিং দেখাই আছে সেইখিনি কাইলে মানে চাগে গম পোৱা যাব যে সিহঁতি লৈছে বুলি একচেপ্ট কৰিছে বা কিবা আৰু তাৰ পিছত পেমেন্টৰ বস্তু খিনি তাৰ পিছতহে দেখাব মানে কেনেকে আৰু এইখিনি যেতিয়া পাঁচটাত কমপ্লিট হোৱাৰ পিছত পিছত মানে সিহঁতি মোক অথনি পুষ্পাঞ্জলি বাইদেৱে ফোন কৰি পেলে ডিটেইলছ খিনি ল'লে, মোৰ নাম তাৰ পিছত পাৰ্চনেল ডিটেইল আৰু এনেকে সেইখিনি সিহঁতক জমা দিব লাগিব চাগে আৰু অ' বেলেগ আৰু আহি আছে মানে ট্ৰাঞ্চলেচনৰ বা কিবা কিবি তেনেকুৱা ধৰণৰ বস্তু। আহিব সেইবোৰ এনেকুৱা নহয়, বেলেগ-বেলেগ মানে এইটো ফোনে ফ্ৰেণ্ডটো চাগে এই এইকেইটাৰ পিছত আৰু সেইটো ফোন কৰিব লগাটো নহ'ব চাগে, বেলেগ কিবা হ'ব মানে আৰু সেইটো কৰিবলৈ বেছি ভালে হ'ব বাৰু এনেকে ফোন কৰি থকাতকে
উ সেইবিলাক কৰিবলে ভাল হ'ব এইবিলাক ফোনত কথা পাতিব।
সেইটোয়ে আৰু চব ধৰণৰ কথাই পাতিব পাৰি মানে খালি হেৰি আৰু যিবোৰ ৰাজনৈতিক কথা কিবা এইবিলাক বস্তু পঠিয়াব নালাগে আৰু বাকী অন্য বহুত মানে আহ কোনোবা ফুৰিবলৈ যোৱা দৈনন্দিন জীৱনৰ কথা মানে, আমি নৰ্মেলি। যিবোৰ কথা পাতি থাকো ঘৰত সেই কথাবিলাকে, খালি যেনিবা আমি ফোনটো আমি এপটো দি কৰিছো, আমি যেনেকে ইয়াত হোৱাটছআপপত যেনেকে আমি কথা পাতো তেনেকুৱা ধৰণৰ যেনিবা আমি ডাইৰেক্টলি যেনিবা সেইটোত কৰা নাই, আমি যেনিবা এইটোত কৰিছো। নৰ্মেল ফোন এ আমাৰ। তেনেকুৱা ই উঠিলে নে কিনো?
এপটো প্ৰমোচন সমূহ হ'ব।
অ' সেইটো এটা কথা আৰু মেইন কথাটো হৈছে। মেইন কথাটো ক হৈছে মানে সিহঁতে সেই বস্তুখিনি ৰেকৰ্ড হৈ থাকি যাব আৰু ৰেকৰ্ড হৈ থাকি যোৱা পিছত সেই শব্দবিলাক সিহঁতি অসমীয়া শব্দ সিখিনি সিহঁতি ল'ব তেনেকুৱা ধৰণৰ হ'ব চাগে বস্তু উম এতিয়া আমাক কলটো পাঁচ মিনিট মান হৈছে আৰু পাঁচ মিনিট মান। আৰু পাঁচ, ছয় মিনিট মান লাগিব মানে হেৰি এতিয়া তই মোৰ মাতটো ক্লিয়াৰলি শুনিছানে নাই‌।
শুনিছো।
পুষ্পাঞ্জলি বাইদেউ কিন্ত ফোনটোৰে প্ৰব্লেম নে কি নাজানো, বাইদেউ মানে চাউণ্ডটো বহুত কমকে শুনা যায়।
এইটো ভালকে শুনিছো, হেৰি এনেই নৰ্মেল কলৰ নিচি
কিন্তু ইয়াত হেণ্ডস্প্ৰী নহয়। হেণ্ডস্প্ৰী নহয় নেকি?
হেণ্ডস্প্ৰী অপচন নাই দেখো।
উম আৰু আৰু মানে অভাৰলেপ হ'ব নালাগে, এজনে কথা কৈ থাকোতে এ অলপতো অভাৰলেপ হ'ব কিন্তু এজনে কথা কৈ থাকোতে ইজনৰ কথাবিলাক মানে উপৰা-উপৰি হ'ব নালাগে। এতিয়া নলয় বোলে হেনো। আৰু পিছফালে কোনোবা বেলেগে কথা কৈ থাকিবও নালাগে। টা হুলস্থুল আহিবও নালাগে, অথনি দুপৰীয়া মই কথা পাতিছো ৰুমত কথা পাতোতে পিছফালে খুব কাউৰী আছে। চিঞৰাদি চিঞৰি আছে।
পায় নাই কি?
পাই চিঞৰি আছে কাউৰ আ চিঞৰা দি। পিছত দৰ্জাখন বন্ধ কৰি লৈছো, লৈ পেলাই ফেনখন চলাই তেনেকে কৰিছিলো।
কৰিলে নেকি?
হা?
তই পাছ তা কল কৰিলি?
নাই কৰা মই এইটো হতে উ এইটো হতে মোৰ তিন নম্বৰটো। নেকি?
এতিয়া নেক্সট্ মই কল কৰিবলৈ হলে মাৰ নাম্বাৰ মাৰ ফনত এপটো ডাউনলোড কৰা হ'ল নি?
নাই, নাই, নাই মাৰ্ক ৰেজিষ্টাৰ কৰা হোৱাই নাই তোৰ ফোনৰ পৰাই মোৰ ফোনলে আহিব চাগে। অথনি মই গম নাপালো আকৌ এনেকুৱা।
একেটা নামবাৰতে কল বেক কৰি কৰি থাকিব পাৰি নাই জানো?
পাৰি চাগে কাৰণ পুষ্পাঞ্জলি বাইদেৱে মইতো দিনতো কথা পাতিছো সন্ধিয়াও কথা পাতিছো। এতিয়া তোলে মোৰ পৰা গৈছে। আৰু তই যেতিয়া মোক ফোন কৰিছ তইতো মোক পোৱা নাই, মই ফোন আহিছে গম পোৱা নাই, কাৰণ ৰিং হোৱা নাই ন ৰিং নহয়, নহয়। বেলেগ ফোন অহা নিচিনাকে গম পোৱা নাই। সেইকাৰণে জিৰ-জিৰত কাটি গৈছে। তেনেকুৱা হ'ব কথাটো।
জানক ৰেজিষ্টাৰ কৰা হৈছে নে নাই? জানক ৰেজিষ্টাৰ কৰা হ'লনি?
জানক কৰা নাই, মই সুধিছিলোহে তাৰাপৰা সি একো নকলে। উম কৰাই দিব লাগিব।
নাই উঠ শুই আছে সি সেই ভছ কৰা সি পোৱাহি নাই। দেৰি হৈছে আজি তাৰ।
সি দেৰিকে হৈছে নেকি?
এ, চাৰে পাঁচটাত গৈছেহে।
যে, কষ্ট পাইছে চাগে গৰমৰ কাৰণে।
নহয়। ইটো বেডৰুমলৈ লৈ গৈছিলো নিয়াত তাত বস্তু চাবলৈ লওঁতে, লওঁতে নকয়। এইটো বেডৰুম লৈ গৈছিলো। তাত নোশুৱাই আগতেও দুদিন বেছি গৰম পৰাকেইদিন তালৈ লৈ গলে সি বাহিৰত সেই গছ-গছনি চাওঁতে চাওঁতে আকাশখন চাব গছ চাব আও তাৰপিছত দুঘন্টা সিদিনাখন মাহত থাকোতে নোখোৱা হ'ল তাত। আজিও একে ইমান টোপনি আছে তাৰ চকুত কিন্তু সি নোপোৱহি। সজ খিৰিকীয়েদি বাহিৰলৈ চাই থাকিব নালাগে। লাষ্টত নালাগে ব'ল তই ইটো ৰূমলৈ আহ বুলি লৈ আহক। এখন বিচনাত নি আকৌ ফেন লগাই শুৱাই দিছোঁ, ইয়াৰ লগে লগে শুলে। চাৰে পাঁচটালৈকে তাৰ আগত নুশুয়ে।
এতিয়া টেবুল ফেন দিছেনে?
ষ্টেন ফেনখনো আছে এইখন। নে, হেৰি চিলিং ফেন-খনৰ ষ্টেণ্ড ফেনখন লগালে সি ভৰিৰ ফালৰ পৰা চাইডলে এক নম্বৰতহে লগাই থওঁ ততকে চিনি তা ভৰিত নপৰে মানে ডাইৰেক্ট।
আজি চল্লিশ, ডিগ্ৰী হৈছে।
উম।
বহুত গৰম কৰিছে।
বহুত বেছি গৰম পোৱা নাই বাৰু।
অ ইয়াত কিন্তু বাহিৰত বহুত গৰম ভিতৰত ইমান গম পোৱা নাই বাহিৰত
হ' বাই মই বাহিৰলৈ যোৱা নাই ন
উম আজি কিবা ভূমিকম্প এলাৰ্টোত দি থৈছিলে হেৰিয়াত পেপাৰত পাইছিলোঁ
কেতিয়া ৰাতিয়ে দিন
সেইটো নাজানো কিন্তু অৰুণাচল, তিব্বত এইবিলাক সীমান্ত অঞ্চলবিলাকত ৰেড এলাৰ্ট দি থৈছিলে
অৰুণাচল হলেতো তেজপুৰত পৰিবই
উম তেজপুৰ উম আৰু তিব্বত এইবিলাক বৰ্ডাৰ হেৰিবিলাকত দিছিলে ৰেড এলাৰ্ট হ'বও পাৰে।
বাবা কলৈ গ'ল
সি টিউচন টিউচনৰ পৰা আহিব‌হে তিন-তিনি তাৰিখৰ পৰাহে হেৰি গৰম বন্ধ বন্ধ হ'ব তিনিশ তাৰিখৰ পৰা তাৰপিছৰ পৰা চাগে কেইদিনমান বন্ধ হ'ব চাগে টিউচন
উম
কেইমিনিট হ'ল জানো হলটো
জন নিচাইল
ন মিনিট ঊনচল্লিছ ছেকেণ্ড
কেইমিনিট কথা পাতিব লাগে দহ মিনিট
দহ মিনিটত দহ মিনিটৰ কাউন্ট হয় এঘাৰ মিনিট চাৰে এঘাৰ মিনিটমানত আমি কাটি দিছো কিন্তু হেডফোন ইউজ কৰিলে মানে সেই বস্তুটো চাই থাকিব পৰা যাব মানে ঘড়ীটো চাই নাথাকিলে
হেৰি দেউতা নাই নি
দেউতা খোজকাঢ়িবলৈ গ'ল
মা যোৱা নাই
ওহো মা যোৱা দেখা নাই মই এতিয়ালৈ
মা ভৰি বিষ কাৰণে নাযাৱা কৈছোঁ খোজ কাঢ়িবলৈ এদিন গৈছিলে নহয় নোৱাৰে খোজ কাঢ়িবলৈ
মায়ে আজি ৰাতিপুৱাহে কৈ আছে হেৰি বুলি ভয় লাগিছে ৰিপৰ্ট কি আহে ঠিক নাই এনেকে বুলি
কিয়?
তই মোক সুধিলো মইচো তই ৰিপৰ্ট ঠিক নাহিবলে কিবা কৰিছ নিকি? উম খোৱা-বোৱা খেলিমেলি কৰিছে নিকি বুলি কৈ হাঁহি আছে একো নাই
মায়ে ডাইটিং কৰাই নাই আকৌ
উম
কলেও ওআ বুলি কয় তাৰপা অকণ নামানো
উম নাই সেইকাৰণে আজি এইবাৰ ভালে হৈছে এইবাৰ এ ইয়াত দেখুৱাতকে টেষ্টখিনি তাত কৰিলে যদি কিবা থাকিলেও ওলাব টেষ্ট নোলাবওতো পাৰে
ক'ত কৰিবলে দিছে টেষ্ট
তেজ পৰীক্ষাখিনিহে কৰিবলে যে বাকীখিনি গোটেইখিনি তাতে কৰিব লাগিব গুৱাহাটীতে কৰিব লাগিব।
আকৌ বৃহস্প বুধ বৃহস্পতিবাৰে মাতিছে জানে বুধ বৃহস্পতি নোৱাৰে দেওবাৰে পাৰিব দেওবাৰে যদি ডক্তৰ নাথাকে
নাজানো কি হিচাপত কথা পাতিছে তেতিয়াহলে
খনো খোলা বাৰত গ'লে তাৰ লোকচান হব পাৰে বুলি এদিন দৰকাৰ হ'লে কম্প্ৰমাইজ কৰিব হি
উম সুধি যাব লাগিব ৰ আৰু চিন্তা কৰ বু বুধ বৃহস্পতিবাৰে মাতিছে বুলি কৈছে নিকি ডক্টৰ
বুধ বৃহস্পতিবাৰে মানে তেনেকুৱা ডেটতহে মাতিছে ভিনদৌৱে সেইদিনাখন ফোন কৰোতে
অ মায়াহে কৈছিলে আৰু সেইকেইটা বাৰত জানে নোৱাৰে বোলে জানে বন্ধ বাৰতহে ভ
অ
মল তেতিয়াহ'লে তাই মাতিছিলে কিয়?
হ'ব এইটো বাৰটা বাজি বাৰ মিনিট হ'ব এঘাৰ বাজি কিমান মিনিট হব
এতিয়া চাবমিট